অ পাইছো এতিয়া।
অঁ অঁ কানেক কানেক্টেড হোৱা নাই তামানে কলটো।
অঁ'
এতিয়াহে হৈছে কোৱা।
উম' কি কি কৰিছা, কি খবৰ?
এই বৰষুণ দিছে তাকে পানী হয় বুলি বানপানী হয় বুলি ভাবি আছো ৰবা।
অ বৰষুণতো- বৰ শব্দ হৈ আছিলে নাহিলে থোন ইমান বেছিকে।
অঁ' এইফালে আহিছে আজিকালি বৰষুণ বিলাক অলপ বেলেগ বেলেগ জেগাত- জাগা বিশেষে আহি থাকে।
অঁ' মই টানকে আহিব বুলি ভাবিছিলো পিছত- নাই নাহিল আৰু এইটো চাইডে।
আহিছে এইফালে আহিয়ে আছে এঘণ্টামান হ'ল দিয়ে আছে।
অঁ'
বাকি ভালে আছা তুমি? অঁহ' এইটো বৰষুণ দিলেই ভয় আৰু।
অঁ' তাকে তুমি ওলালা নেকি অফিচৰ পৰা।
নাই ওলাম আৰু ছটা মানত ওলাম।
তাকেইটো, বাকী আৰু খবৰ খাতি কোৱা?
তেনেকে গাটো ইমান ঠিক নাই আৰু। অলপ সেই গেষ্ট্ৰিকৰ এনেকে প্ৰব্লেম হৈ আছিলে আৰাম পোৱা নাই। বাকী অফিচটো কৰি আছো আৰু। জিম চিম কৰিব পৰা নাই আৰু বহুত দিনৰ পৰা ইচ্ছা যোৱা নাই ইমান।
অঁ' নোৱাৰা দিয়া, গা বেয়া হৈ থাকিলে আৰু কেনেকে পাৰিবা?
অঁ' মন নাযায় আৰু নোৱাৰি তেতিয়া।
উম উম উম' তাকেইতো।
আবেলি চাহ কাপ খালা?
আবেলিৰ চাহ তোমাৰ কে অ‍ঁ খোৱা নাই খামহে। এবাৰ খাইছো এই বতৰটো বেয়া কৰিছিলে যে এনেই কেতিয়াবা আজি সোনকালে ভাত- খালো খাবলে মন যায় যে সেইকাৰণে অলপমান খালো এবাৰ। নাই খাই পেলাই খাম আৰু অলপ দেৰিকে। নে বৰষুণৰ বতৰত অলপ চাহ বেছিকে খোৱা যায়? তুমি এনেই লাল চাহ খোৱা নে গাখীৰ চাহ-
মই একেলগে সুধিছো ন, মই অপ- অফিচত থাকিলে প্ৰায় লাল চাহকে মানে খাওঁ আৰু।
অঁ'
ঘৰত থাকিলে বন্ধ দিনত তেতিয়া এটা সময়ত বহি পেলাই- ভালকে একাপ খাওঁ আৰু শনিবাৰ বা ৰবিবাৰৰ দিনত বন্ধ থাকিলে। তাকে ডেইলিটো ৰঙা চাহে চলে।
অ' নাই নাই মই এইবিলাক ৰঙা চাহ ৰাতিপুৱা খাওঁ শুই উঠি তাৰপিছত আৰু দিনটোত দুকাপ গাখীৰ চাহ হয় আৰু দুপৰীয়া মানে ৰাতিপুৱা একাপ। গধূলি একাপ। কেতিয়াবা কাৎচিৎ আৰু এ দুকাপ মান বেছি হৈ যায়।
অ'।
কিন্তু তোমাৰ মা কয় আৰু যে হেৰি গাখীৰ চাহটো গেষ্ট্ৰিক বেছি কৰে বুলি।
অ', হয় ইমান ঠিক নহয় বাৰু গাখীৰ চাহ। আবেলি নাস্তা চাস্তা বনোৱা নে নে কিনা কিনি পেলাই খোৱা।
এ নাখাওঁ সোনকালে ভাত খাওঁ আজিকালি তাৰমানে কি কৰিছ ল'ৰাও নহ'লে ভাত নাখাই যে মই নাখালে মই ভাত খাই আজৰি হ'লেহে একেবাৰে দুটাই খাই পেলাই আজৰি হ'লেহে শুৱে গতিকে তাৰমানে মই কি কৰোঁ একেলগে ভাত খাওঁ। সাত আঠটা চাৰে আঠটা মানত সোনকালে ভাত খাইে দিওঁ খাই পেলাই সোনকালে শুই দিওঁ অকণমান।
এক মিনিট তুমি ৰখিবা না এক মিনিট হা।
অ', কোৱা ৰখা ৰখিছোঁ দিয়া।
হেল্ল' অ'। মোৰ মানে ফোন এটা আহি গ'ল সেইকাৰণে একো নাই হৈ গ'ল এতিয়া।
অ'।
বোলো সোনকালে খাই দিওঁ তাৰমানে সোনকালে খাই দিওঁ। সোনকালে তাৰমানে খালে আজিকালি অলপমান কো নহয় স্বাস্থ্য উম, কৰ হয় আৰু সোনকালে ৰাতিৰ আহাৰটো খোৱাটো।
অ', অ'।
সে কাৰ আৰু সোনকালে এক চাই তুমি কেইটা বজাত ভাত খোৱা?
অ', মোৰ ভাত খাওঁতে চাৰে দশটা হয় আৰু।
অ', দেৰি হয় ন'।
উম। এনে আৰু সোনকালে অফিচৰ পৰা গৈ পেলাই বনোৱা মেলা সোনকালে কৰোঁ। কিন্তু জিম চিম কৰি গ'লে দে ৰি হৈ যায় নহয় এতিয়া আৰু খাওঁতে চাৰে দশটা এঘাৰটা বাজো বাজো হয়। বনাওঁতেও সময় লাগে নহয়।
সময় লাগে আৰু শুওঁতে শুওঁতে তেতিয়া দেৰি হয়। মই সোনকালে কিয় শু তাৰমানে কি মই নুশুলে ল'ৰা নুশুয়ে, ল'ৰা তাৰমানে দিনতো নুশুৱে। সোনকালে নহ'লে তাৰ মানে টোপনিৰ কথাটো কমপ্লিট নহয়গৈ। স্কুলো থাকে ৰাতিপুৱা সোনকালে উঠিব লাগে।
অ', অ', টোপনিটো পুৰা নহ'লে ইহঁতৰ অসুবিধা ন' এইটো সময়ত ব শুবও লাগে ভালকে।
উম! তাকেইতো নাখালে অলপ দিগদাৰী হয় যে। অঁ আৰু খোৱা মেলাখিনি তোমাৰ সোনকালে উঠিলেহে খোৱা হয় নহ'লে ভাত নোখোৱাকে স্কুলত গুচি যায়। আৰু ভাত নোখোৱাকে অফিচত স্কুললৈ গ'লে তাৰমানে কি হয় এ আহি পেলাই ভাত খাবলৈ মন নকৰে। ভোকটো লাগি থাকে গেছ টাইপৰ হৈ যায়। আৰু টিফিনতো তোমাৰ ইমান খানা ইমানটো ইমান বস্তুতো দিব নোৱাৰা তুমি। নিৰামিষে কিবা দিব লাগে ধৰা উম ফলে দিলো কেতিয়াবা। কেতিয়াবা ফল দিলো, কেতিয়াবা ট'ষ্ট বনাই দিওঁ বাটাৰ, ব্ৰেড আৰু বাটাৰ।
উম।
কেতিয়াবা মাখানা ভাজি দিলোঁ সেনেকৈ আৰু।
অঁ! আমাৰো মানে মাক বিলাকৰ লৰালৰি হয় ন ৰাতি
বহুত-বহুত বেছি হয় বহুত বেছি হয়। তাৰ মানে নিজে অফিচত যোৱাৰ নিচিনাই হয়। নিজে অফিচ গলে যিটো দৌৰা-দৌৰি হয়।
দুজন মানুহৰ কথাই ওলাব লাগিলে
সেই আৰু তোমাৰ গ'ল মানে আহি এ কামখিনি কৰা মানে
উম।
অ! তাৰ মানে থৈ আহি কামখিনি ঘৰৰ কাম থাকে ন কৰা মানে তোমাৰ আহি-আহি পোৱা আহি তোমাৰ সেইয়ে হয়।
উম-উম।
আহি পাবলে হয়। অলপ তুমি ৰেষ্ট জিৰণি ল'বা লৈ পেলাই আহি পাই আকৌ। আহি পালেতো আকৌ তুমি আৰম্ভ হ'লেই।
যুদ্ধ আৰু এখনেই
অঁ! তাকে এতিয়া তাকে।
উম! ক্লাছ টেন বা টুৱেলভলৈকে এনেকেই থাকিব লাগিব। ক্লাছ টেন বা টুৱেলভলৈকে এইটো ৰুটিনেই চলিব লাগিব আৰু।
সেইটোৱে-সেইটোৱে। যেতিয়ালৈকে নিজে কৰিব পৰা নহয়
উম।
যিমান পাৰো চেষ্টা কৰি আছোঁ আৰু। এতিয়া চা না মোবাইলটোৱে গৰমৰ বন্ধ দিব পৰা খালি মোবাইলটো চাই থাক থাকে জানানে।
অ!
আঁতৰাব পৰা নাই মোবাইল।
মোবাইল চাই-চাই তোমাৰ একদম হেৰি হৈ গৈছে ল'ৰাটো।
অঁ! অলপ বুজাই মেলি ক'লেই হ'ল আৰু ধমকিৰ লগত।
নুবুজে জানানে? মোবাইল চাই চাইয়েটো নুবুজা হৈছে।
উম।
তুমি মোৰ আৱাজটো পাই আছা নে ভালকে? শুনি আছ
অঁ! পাই আছোঁ। ঠিকে পাই আছোঁ।
তাৰমানে মোৰ তাৰ মানে মোবাইলৰ স্পীকাৰটো অলপ কিবা বেয়া হৈছে। এইটো ফোনৰ। সেইকাৰণে মানে মাজে-মাজে খেৰ-খেৰাই থাকে।
অঁ নাই মই ডিষ্টাৰ্ব পোৱা নাই দিয়া। ভালেই শুনিছোঁ নাই।
সেইটোৱেই আৰু কি কৰিবা আৰু। ল'ৰা-ছোৱালী হ'লে মাক বিলাকৰ নিজৰ জীৱন বুলি কোনো নোহোৱাই হৈ যায়।
আমাৰ মা হঁতেও এনেকে কষ্ট কৰিছে।
আমাৰ মাহঁতে আমাক ডাঙৰ কৰোঁতে গমেই নাপালে হয়নে?
উম আমি ইমান দায়িত্ববোৰ নিজে লব পাৰিছিলো আৰু।
পাৰিছিলো, তাকেতো।
অ', সিহঁতৰ কিন্তু পঢ়া শুনা বোৰো মানে, অলপ বেছি। টান, মই ভাবো আৰু। সৰুতেই বহুতখিনি বস্তু কাভাৰ হৈ যায়, আমি যিটো বস্তু ধৰা ফাইভ, ছিক্সত পঢ়িব ষ্টাৰ্ট কৰিছিলোঁ সিহঁতে ওৱান, টু মানৰ পৰাই এনেকুৱা টাইপৰ চিলেবাচ ষ্টাৰ্ট হৈয়ে যায়।
উম, অ হয়, হয়, বহুত টান, বহুত টান।
উম তুমি পঢ়োৱা নে তাক লগাইছা?
পঢ়াওঁ, পঢ়াওঁ, টিউচনো এটা দিছোঁ। টিউচন দিছো মানে তোমাৰ সেইটো মই আজিকালি স্কুলবিলাকত এডমিশন পাবৰ কাৰণে বহুতখিনি সেৱা হয় নহয়। অ', কম পিটিটিভ একজাম, প্ৰতিযোগিতা বহুত বেছি হৈছে আজিকালি। ত' প্ৰথম প্ৰথম শ্ৰেণীত, এ মা নে, এডমিশন নামভৰ্তি কৰিবৰ কাৰণে বহুত খিনি অ, প্ৰতিযোগিতামূলক পৰীক্ষা দিব লাগে সেইকাৰণে আৰু দিছো এটাত, টিউচন, কিন্তু কষ্ট হয় জানা, দুপৰীয়া শুবলৈ নাপায়। স্কুলৰ পৰা আহি পায় তোমাৰ দেৰটা মান বজাত, দেৰটা বজাত আহি পাই পেলাই ভাত খাওঁতে, গা ধুওতে, ৰেষ্ট, ৰেষ্ট ল'বলৈ সময়ে নাপ চাৰে তিনিটা বজাত ওলাই যাব লাগে।
উম
চাৰ বিছত, তাৰপিছত আৰু টিউশ্যনত দৌৰা দৌৰিকৈ যাবই লাগা হয়।
অ, অ, অ। বাকী এনেই বেলেগো তাক দিছানে, ধৰা আৰ্ট বা মিউজিকত এনেকুৱা
নাচত দিছিলো, তাৰ নাচত খুব ৰাপ আছে।
অ'
নাচ কৰে, না নাচত দিছিলো। কিন্তু এতিয়া সে সময় নিমিলে কাৰণে তোমাৰ নাচটো অলপ বন্ধ কৰি থৈছো ৰবা
অ, ভাগৰি যায় ন ডান্সত?
বহুত বেছিকে ভাগৰি যায়।
অ'
ত' এতিয়া সেইকাৰণে অলপ কেইদিনমান বন্ধ কৰিছোঁ, কিন্তু এতিয়া বন্ধ কৰি ভুলে কৰিছোঁ যেন পাইছো। এতিয়া নাচৰ প্ৰতি তাৰ আ, কামত আহিলে হয়, কিন্তু
অ'
তোমাৰ সেই নাচৰ তাৰ মানে যিটো উ ইচ্ছা, তোমাৰ তাৰ মানে ভাল পাইছিলে ন নাচটো এতিয়া ভাল নোপোৱা হৈ থাকিলে
অ
আৰু চাগে হব দিলে হয়তো
অ অ আৰু এই গৰমৰ বন্ধত তোমাৰ এ কৰ্মশালা বিলাক যে হয়
কৰ্মশালা দিছোঁ দিছোঁ, স্কুলতে হয় দিছোঁ দিছোঁ তোমাৰ কৰ্মশালাত তাৰপিছত কৰ্মশালাত গ'ল এসপ্তাহ হৈছে তাত দিলোঁ, তাৰপিছত এতিয়া আকৌ ঘৰতে বহি আছে, কি কৰিব আৰু গৰম টো ইমান বেছি পৰিছে তুমি দেখিছানে?
অ ওলাবও অকণ ভয় লাগে, তাৰ চেবাত ন? ছেবা ক্ৰচ তাৰ, ছেবা ক্ৰচ নে চি বি এ ছি হয়?
চি বি এছ চি, চি বি এছ চি
অ অ
চি বি এছ চি তাকে ভাবিছোঁ ৰ'বা হেৰি অ এইবাৰ এডমিশন, সি ওৱান পাব এইবাৰ
অ
তাকে মানে তোমাৰ এইবাৰ এ এ প্ৰথম শ্ৰেণী পোৱাৰ পিছত
উম
ইয়াৰ পিছতহে তাৰ ঠিকনা লগাব লাগিব তাই খেল-চেলো বহুত ভাল পাই জানা খেলি বহুত ভাল পায় কিবা মানে তোমাৰ আ এক্সট্ৰা কাৰিকুলাৰ টিভিভিটিত দিলে
উম
ল'ৰা-ছোৱালী বিলাকৰ সময়খিনি মানে তোমাৰ সময়খিনি ভালকে যায় মোবাইলত ব্যস্ত থকাতকে মোবাইলত কি দেখা পাই ভাল দেখিলে টো ভালেই তুমি পুৰা নাইকিয়া কৰিব নোৱাৰা মোবাইল মোবাইল চাবয়ে কিন্তু দৰকাৰীও হয় কিছুমান বস্তু চাই চাই শিকিছেও মোবাইলটোত কিন্তু তো তোমাৰ এনি টাইম মবাইল চালেও চব সময়তে মবাইল চাই চাইও তোমাৰ বেয়া হয় নহয় সেইকাৰণে ভাব বিছো মই দিমটো বাৰু সাঁতুৰত দিম কিন্তু তোমাৰ কি হয় গৰমৰ বন্ধত তোমাৰ সাঁতুৰত দিলে যোৱা বছৰ দিছিলোঁ মই গৰমৰ বন্ধত ইমান বেছিকে ভিৰ থাকে পানীটোত তাৰমানে পানীটোত অলপ হেৰি হয় ইনফেকচন হয় যোৱাবাৰ তাৰ বেমাৰ হৈ গ'ল সেইকাৰণে এতিয়া ভাবিছো মই তাৰমানে এই এই মাহটো যাবলৈ দিছো। আগষ্ট মাহৰ দিম আৰু অ দুমাহ মান কৰক আৰু নৱেম্বৰৰ পৰা চু চুইমিং পুল বন্ধ থাকে।
অ নৱেম্বৰৰ পৰা বন্ধ ৰাখে নেকি সাঁতোৰৰ অ
অ নৱেম্বৰৰ পৰা তোমাৰ মাৰ্চলৈকে বন্ধ থাকে, বন্ধ থাকে।
মই জানা নাছিলো আজি গম পালো
ঠাণ্ডাৰ দিনকেইটা বন্ধ থাকে।
সাঁতোৰাটো ভালেই বাৰু শৰীৰৰ কাৰণেও ভাল আৰু বিপদ আপদৰ কাৰণেও
সেই দেৰ দুই মাহতে জানা হৈ গৈছিলে মানে আধালৈকে চুইমিং চুইমিঙৰ আধালৈকে যাব পাৰে আৰু।
উম।
এতিয়াতো অলপ ওখও হৈছে আগতে ইমান ওখ নাছিল যোৱা বছৰ। এতিয়া অলপ ওখ হৈছে ছয়বছৰ হ'ল ন এতিয়া। এতিয়া